হেল্ল'
অ, শুনিছা?
অ, কি কৰি আছা?
মই এনেই ভাত খাই উঠিছো। আজি ইমান গৰম দিছে।
অ, গৰমটো আছে বাৰু, দে বহুতে গৰম আছে।
সেইটোৱেটো, বাকী তুমি ভাত খালা?
অ অ খালো হুউম
অ, মইয়ো জাষ্ট খাই আহিছোঁ।
উম ভালেই দিয়া আৰু। আজিকালিটো ইমান গৰম দিছে
সেইটোৱেইট গৰম দিছে। আৰু জানা মই কোম্পানী এটাত চাইছিলো হা। তোমাৰ অনলাইনে তোমাৰ এঞ্জেল ওৱান যে এপচ এটা আছে, প্লে ষ্ট'ৰতে। তাতে মানে ইনভেষ্ট কৰিব, পাৰি, বহুত খিনি ব্ৰেণ্ড কোম্পানীত মই ভাবি আছো ইনভেষ্ট কৰিবলে
অ, ইনভেষ্টমেন্টটো ভালে বাৰু মানে মই এতিয়া ইনভেষ্ট কৰিলে এনেকা হয় যায় ন, এটা টাইমত সেইটো বস্তুৰ মানে এটা টাইমত পিছত এইটো ভেলিউটো বাঢ়ি যায়। ইনভেষ্ট কৰিলে মানে তোমাৰ পইচাটো বাঢ়ি যায় আৰু একো নকৰাকে ইনভেষ্ট, কৰি থলে।
সেইটোয়েইটো মই ভাবি আছো এইকাৰণে মানে ইনভেষ্ট কৰো, কিবা এটা কোম্পানী আৰু পইচাও আহিব ন।
অ, তুমি সেইটো ইণ্টাৰেষ্টৰিটোত পাবা ন। ত সেইটোতো ভালে।
সেইয়ে সেইটোয়ে আৰু। আজিকালিটো ইনভেষ্টাৰ বিলাকৰে প্ৰফিট ন। কিবা এটা কোম্পানী নতুনকৈ ষ্টাৰ্ট কৰিছে ইনতে তাত ইনভেষ্টমেন কৰি- ব ইনভেষ্টমেণ্ট কৰি পেলাই বাচ প্ৰফিটটো উঠালে হ'ল আৰু। কিন্তু ৰিক্স এটাও আছে।
অ, ৰি্স ৰিক্স তো ৱা আছে মানে, এতিয়া তোমাৰ পইচাটোৰ ডুবি যাব ৰিক্স থাকে ন। আৰু মানে এনেকা লাহেকে তুমি সেইটো পইচাটো পাবাই, বেছিকে পাবানে কিমান? অ, সেইটো নাথাকে আৰু সেইটো গেৰেণ্টি এটা নাথাকে ন। গেৰেণ্টি থাকিলে মানে ভাল আছে। কিন্তু গেৰেণ্টি নাইটো সেইটোৱে এটা মানে ৰিস্ক এটা থাকি যায়।
সেইটোয়েইটো, মেইন ৰিস্ক টো সেইটোয়ে ন। মানে ইনভেষ্টৰ বিলাকে আৰু যোনে ইনভেষ্ট কৰে সিহঁতে মানে চাই - চিতি কোম্পানীটো ইনভেষ্ট কৰিব লাগে। কি এইটো ফিউ- চাৰত মানে, গ্ল' হ'ব নে -নে ডুবি যাব আৰু।
অ, সেইটোৱে মানে কি হয়, কি এতিয়া মাৰ্ক ক্ৰিটত মানে, এইটো প্ৰাইছবোৰ আজিকালি এটো মানে এবাৰ বাঢ়ে, এইবাৰ কমি যায়। ত' সেইটো থাকে। এতিয়া, মই- মই ভাবিছো, গল্ডৰ ইনভেষ্ট কৰিব কাৰণে। মানে গ'ল্ডৰ প্ৰাইচটো মানে বেছিক ভাগতে বাঢ়িয়ে যায় আৰু গ'ল্ডৰ প্ৰাইচ কেতিয়াও কম নহয় নিচিনাই লাগে ন তক গ'ল্ডত ইনভেষ্ট কৰিলে আৰু ভাল।
সেইটোৱে তুমি গ'ল্ডত ইনভেষ্ট কৰিব পাৰ মানে আজিকালি মানুহ বিলাকে গ'ল্ডতে বেছি ইনভেষ্ট কৰিছে আৰু মানে ডায়মেণ্ড বস্তুটো এনেকুৱা হয় কি এই টো মানে এক্নি ইমান এটা গেডোৱেল বস্তু নহয় হা কিন্তু দাম বহুত থাকে।
অহ সেইটো ভেলবেল আছে কিন্তু কিন্তু সেইটো মানে এনেকে হৈ যায় কি সেইটো মানে আগত যায় পেলাই সেইটো দামতটো কেতিয়াওঁ নাবাঢ়ে তুমি মানে কমি যাব পাৰে দামটো লেকিন সেইটো বাঢ়ি নাযায় আৰু তুমি মানে সেইটো বস্তু যদি এতিয়া গ'ল্ড এটা কিনা গ'ল্ড কিনিলে কি হব তুমি যদি সেইটো বেচিব যোৱা বেচিব গ'লে এতিয়া মাৰ্কেটত যি প্ৰাইজ থাকিব মানে বেছি যদি থাকে তুমি বেছি পইচা পাবা ন কিন্তু গল্ডত মানে এনেকা এনেকা নাথাকে মানে ডাইমন্দটো তেনেকা নাথাকে আৰু
সেইটোৱেটো মানে তুমি গ'ল্ড ই এতিয়া ইনভেষ্ট কৰিবা যদি এইটো মানে ফিউচাৰ মান বেনিৱেন হৈ থাকিব আৰু এইটো মানে বঢ়ি বঢ়ি গৈ থাকিব দামটো তো তোমাৰ প্ৰফিটতো হবই আৰু পাক্কা আছে
উহ অহ প্ৰ'ফিট আছে বাৰু
সেইটোৱেতো বাকী ময়ো ভাবিছিলোঁ গ'ল্ডত ইনভেষ্ট কৰিবৰ কাৰণে মানে মোক কৰিব ধৰিছিলোঁ কিন্তু মানে মাজতে যেতিয়া কৰিব মানে ধৰিছিলোঁ ন তেতিয়া মানে গল্ডৰ প্ৰাইজটো একেবাৰে ডাউন হৈ আছিল ত' মই বেলেগ কোম্পানীয়ে এটাতে ইনভেষ্ট কৰি দিলো আৰু সেইটো সময়তে
অহ মানে গ'ল্ডৰটো মানে ডাউনো হয় এনেকে নহয় যে গ'ল্ডৰ একদমে কম নহয় গ'ল্ডৰ মানে দামটো কমে কিন্তু গল্ডটো মানে মই বেছি মানে দেখি চলো এনেকাে বোৰ মানে বেছিহে আৰু ভালে আৰু গ'ল্ডত ইনভেষ্ট কৰিব মান বেলেগকে তাতকৈ ইনভেষ্ট কৰে তো গ'ল্ডত ইনভেষ্ট কৰে মই বেছি ভাল দেখি
মানে মানে তুমিতো গ'ল্ডত ইনভেষ্ট কৰিছা ন মানে আগতেও মানে আৰু এতিয়াও কৰি আছে মানে গ'ল্ডতে
এতিয়ালৈ তো নাই কৰা মানে মই ভাবিছো কৰিব কাৰণে মানে মানে মই দেখিছো ন কৰাৰ তো' সেইটো ভাবিছো কৰিব কাৰণে ইনভেষ্ট মানে কেনেকে আৰু এনেকে মানে এনেকে গ'ল্ডৰ কিবা কিনি থলে কিনি থলে ভাল আৰু বাকী নাই এতিয়া যদি কিনি লোৱা
আচ্ছা আচ্ছা মানে তুমি এনেই অনলাইনত মানে ইনভেষ্ট নকৰা তুমি মানে গ'ল্ডৰ জুৱেলৰী নহলে সোণ আঙুঠি এইবিলাক কিনি থৈ দিয়া
অহ সেনেকে কিবা এটা কৰিম বুলি ভাবিছোঁ সেইটো কাৰণে তো মানে অনলাইনতো মানে কৰিব ইমান মন নাই মোৰ কিন্তু এনেকে কৰিলেও এটা ৰিক্সি এটা থাকে কোনোবা চুৰ তুৰ আহে যদি লৈ যাব পাৰে ন আৰু আজিকালি সেয়া বহুতো থয় সেই ফ্ৰড ফ্ৰড ইক্সেম সেইবোৰতো বেলেগ সেইবোৰতো থাকেই বাৰু ত' সেইটোৱে মই চাই চিন্তি কৰিব লাগিব ভালকে মানে চাই ল'ম আৰু ইনভেষ্ট কৰাৰ আগত
এইটোৱে আৰু গ'ল্ডত তুমি যেনেকে কিনিবা এতিয়া কিনি থৈছা অনলাইনত সমূহ হয়তো ভালে বস্তুতো আৰু তুমি যেনেকে ভাবি লোৱা কেতিয়াবা ফাইনেঞ্চিয়েল কিবা অলপ প্ৰব্লেম হলে তোমাক ঘৰত তুমি এইখিনি গল্ড খিনি বেছি পেলাই পইচাটো লৈ ল'ব পাৰা ন ডাইৰেক্ট
অহ সেইটোৱে মানে সেইটো এটা ইনভেমেন্ট নিচিনাই আৰু মই সেইটোকে ইনভেমেন্ট নিচিনাই কৰিছোঁ আৰু
অহ সেইটোৱে আৰু তোমাৰ যেনেকে গ'ল্ডৰ ইনভেষ্টমেন্ট এটা হয় আৰু এটা হয় মাটিৰ তোমাৰ মাটি মাটি এনেকে মানুহে আগৰ দিনৰ মানুহে এনেকে বহুত কম কম দামত এনেকে মাটি মাটি পায় ন আগতো মানুহ বিলাকে তোমাৰ মাছ এটা বেচি পেলাই মাটি দি দিয়ে জানা সেয়াই এতিয়া মাটিৰ দাম তোমাৰ এক কোটি কোটি টকা হৈ গৈছে
সেইটোৱে মাটিৰ দামটো তো বহুতে বাঢ়িছে মাটি ইনভেষ্ট কৰা বহুত ভাল কিন্তু দেই মাটিত ইনভেষ্ট কৰি থলে মানে ভাল আৰু গোটেই মানে মোকতো ভালে লাগিছে দেই মাটিতো সেইটো থাকিব লাগে কিন্তু
সেইটোয়ে আমাৰ জানা পাপাই আগতে
কৰা কিন্তু টেক্স তোৰ পাই আহিব। পাই আছ কাৰণে ইণ্টাৰেষ্ট ৰেটচ চব পাই যায়। আৰু যদি মাৰ্কেটত যদি এইটো ৰেট টো যদি বাঢ়ি আছে তেতিয়াটো বহুত ভাল ৰেট এটাই পায় আৰু ভাল কে গেৰাণ্টি এটা, ৰিটৰ্ন এটা পাই যায় আৰু।
সেইটোৱে আৰু জানা আমাৰ যে কাকাই মানে আগতে অ ইনভেষ্টমেণ্ট কৰিছিলে ন মাটিত মানে তোমাৰ ট'টেল মানে বিশ বিঘা কিনি থৈছিলে। ঠিক আছে। বিশ বিঘাৰ দাম আছিলে আগতে মানে বিশ হাজাৰ টকা। এটা বিঘাৰ মানে এহেজাৰ এহেজাৰ বহুত আগৰ দিনৰ জাগা জামানাৰ কথা হা এইটো তাৰপিছত এতি এতিয়া জানা সেইয়া বিশ বিঘা দাম তোমাৰ ম এতিয়া আ কম চে কম তোমাৰ মানে পঁচিশ কোটি নহ'লে ত্ৰিশ কোটি মানে একেবাৰে পুৰা কৰৰ কৰৰ মানে গুচি গৈছে আৰু দাম। বহুত মানে হাৱাত আছে দামবিলাক।
অ এইটো দামবিলাকটো আছে বাৰু।
সেইটোয়ে ত' এইটো মানে মাটিৰ আৰু সোণৰ মানে ইনভেষ্টমেন্টটো ভাল আৰু মই ভাবি আছো মানে অনলাইনত কিবা এটা মানে কম্পেনীত ইনভেষ্ট কৰিব কাৰণে। তুমি কিবা জানা নেকি ভাল কম্পেনী?
নাই এতিয়া অনলাইন তোমাৰ ইমান ইনভেষ্ট কৰা এইটো পোৱা নাই মই শুনিছো এটা গল্ড ৰ মানে এনেকা কিনিব পাৰে এপ এটা আছে যোনটো মানে এনে গ'ল্ডৰ প্ৰাইজ এনেকে কিনি থব পাৰে অনলাইনে এনেকে অফলাইন হয় অনলাইন এনেকে পইচাটো সোমাই থব পাৰে ত' যেতিয়া তোমাক লাগে গল্ডৰ প্ৰাইজ যদি বাঢ়ি যায় তেতিয়া মানে পইচাটো ওলাই ল'ব পাৰে সেনেকা এপ এটা শুনিছিলো বাৰু কিন্তু মই ইমান চোৱা নাই সেইবোৰ।
অ আচ্ছা গম পাইছো ঠিকে আছে বাৰু মই সেইটো চাই কম দিয়া তোমাক কেনেকে কি কৰিব লাগে আৰু মই ভাবিছো এনেকে তোমাৰ ইনভেষ্টমেণ্ট যেনেকে ভাবি লংটাৰ্ম ইনভেষ্টমেন্ট ন এইবিলাক তোমাৰ ষ্টক বিলাকত কৰিব পাৰে মই যেনেকে ইলেক্ট্ৰিকেল কিবা কোম্পানী এটা হৈছে ন নহ'লে ইলেক্ট্ৰিকেল কাৰৰ কম্পেনী যে মই ইনভেষ্ট কৰি থৈ দিও বেছি বেছি ষ্টক কিনো তেতিয়া মানে সেইটো পাঁচ নহ'লে দহ বছৰৰ তাৰপিছত মানে তাৰ দামটো আৰু বঢ়িব ন তেতিয়া মোৰ ইনভেষ্টমেণ্টটো ভাল হ'ব আৰু মই বেছি পইচা পাম।
উম। সেইটোৱে মানে তুমি যদি কোম্পানীটো এটা কোম্পানী এটা যদি শ্বেয়াৰ এটা কিনি থৈ দিয়া ন সেই টো মানে ভাল আৰু তোমাৰ মানে এতিয়া বেলেগকে তুমি সেইটো কিনি ল'লা ন তোমাৰ তুমি এটা সেইটো ঔনাৰে হ হ'লা আৰু সেইটো পাৰ্টৰ ত' সেইটো কিনি থ'লে মানে তোমাৰ এতিয়া সেইটো টো ৰাইট ট আহি যায় অলপ আ তোমাৰ কিবা মানে এনেকে কিনি থোৱাটো ভাল মানে কোম্পানীত কিবা এটা তোমাৰ মানে ঔনাৰশ্বিপ এটা আহি যায় আৰু।
আৰু যদি মাৰ্কেটত যদি সেইটো প্ৰাইচটো আৰু বেছি বাঢ়ি যাই তেতিয়া আৰু তুমি বেছি ৰিটাৰ্ণ পাবা যিমানত কিনিছা তাতকৈ বেছিয়ে পাবা।
সেইটোৱেটো আৰু জানা আজিকালি তোমাৰ যোনবিলাক কম্পেনী হয় ন কম্পেনী বিলাকতো জৰুৰী আছে কিন্তু মানে ইনভেষ্টাৰবিলাক নহ'লে যে কোম্পেনীবিলাক যে খুলিবই নাল নহ'ব জানা মানে ইনভেষ্টাৰ বিলাকেইটো পইচা দিয়ে।
উম উম।
সেইটোৱে মানে আমাৰ পাপ- পাপাও মানে ইনভেষ্টৰ হয় ন ত মানে পাপায় ও মানে বহুত বিলাক কোম্পানী মানে ইনভেষ্ট কৰি থৈ দিছে।
উম সেইটোয়ে মানে এনেকে ইনভেষ্ট কৰিব ভাল কিন্তু এতিয়া- সেইটোত ভয় এটাও থাকে হা আৰু যদি তুমি যদি- বেছি লালচ কৰি বেছি এইটো- মানে বেছি পইচা সেইটো লাগে যদি কৰা তেতিয়া মানে তোমাৰ অলপ- অ তোমাৰ মে ডিচিচনটো বেয়া হৈ যাব পাৰে মানে ইনভেচ কৰোঁতে অলপ ৰিস্ক এটা হৈ যায় আৰু- তো মানে ভালকে চাই চিন্তি কৰিব লাগে বেষ্ট- যদি লালচত কৰা যায় সেইটো কামটোতো বেয়া হ'ব।
সেইটোয়ে বাকী মই শুনিছো তোমাৰ এনেকে তোমাৰ পাপাৰ নহলে কোনোবা তোমাৰ- ফেমিলি ৰিলেটেডে মানে কিবা গাড়ী বিজনেছ আছে বোলে ট্ৰেক্টাৰ ইছপুত?
অঁ অঁ আছে আছে অঁ আছে বাৰু।
সেইটোয়ে মানে কিনি থৈ দিছে ন মানে এইটো মানে বেলেগত বেচে আৰু?
অ মানে সিহঁতৰ এটা ষ্টৰ এটা আছে।
অ ষ্টৰে এটা আছে ন।
উম তাত মানে বেচে আৰু এনেকে ডাঙৰ ষ্টৰে আছে। এতিয়া ইনভেষ্টৰ ইনভেষ্ট কৰিছে বাৰু সেইটোতো- বুধবাৰৰ সেয়া ইনভেষ্টাৰ নিছা সিহঁতে কিনি পেলাই মানে কোম্পেনীৰ চাইডৰ পৰা বেছে।
কোম্পানী পৰাৰ কমিশন পায়।
অ মই শুনিছো তোমাৰ এনেকে কোম্পানীটোত মানে যোন বিলাক গাড়ী কিনি থৈছো ন জে চি বি- এইবিলাক বোলে ভাড়াটো দিয়ে?
অ ভাড়াতো দিয়ে মানে সেইটোয়ে ভাড়াৰ কেইটা বেলেগকে থাকে আৰু মানে- যোনবোৰ কিনিব লাগে সেইবোৰ বেলেগকে থাকে। ত' সেইবোৰৰ ফিজ আৰু ফিজ বোৰতো লয় বাৰু সেয়া ভাড়াত। ভাড়া দিয়া ফিজ কেইটাটো বেলেগে হয়।
অঁ। ঠিকে আছে এনেকে কৰিব লাগে ন নিজৰে মানে এটা ইনভেষ্টমেন্ট এটা কোম্পানী এটা আহি যায় আৰু।
অঁ সেইটোয়ে। মানে অলপ এনেকে ইনভেষ্ট কৰিছিল তাৰ পৰা পাই আছে ত সেইটো কৰি আছে আৰু- এনেই কৰিলে ভাল এইটো। মিচ থাকে কিন্তু অলপ মানে নিজে ভালকৈ চাই চিন্তি কৰিলে একো প্ৰব্লেম নাই।
সেইটোয়ে বাকী যেনেকে তুমি ভাবি লোৱা ন সেইটো যেনেকে- তুমি ভাবিলো এটা ইনভেষ্টাৰ বিলাকে এটা কোম্পানীত যেনেকে ইনভেষ্ট কৰে ন- ত মানে যিমান শ্বেয়াৰ চিম- হ'ল্ড কৰে ন মান কোম্পানীটো আধাতকৈ বেছি ইণ্টৰ নামত গুচি যায় জানা।
অঁ সেইটোয়ে উম।
সেইটোৱে আৰু কম্পেনীটোৱে সেইটো পইচা ইণ্টক ৰিটাৰ্ন নিদিলে যে ইনভেষ্টৰ বিলাকে সেই কম্পেনীটো মানে কিনি লয়। গম পাইছা।
অঁ অঁ অঁ আচ্ছা আচ্ছা আজিকালিতো এনেকে- কিছুমান কিছুমান এনেকা থাকে ন কি- অ তোমালোকৰ প্ৰফিট হৈছে কিন্তু টেক্সছ বোৰ কাটে তাৰপিছত- বেলেগ ফীজ এক্সট্ৰা ফীজ বোৰ ল'লে মানে সেইটো তোমাৰ প্ৰফিটটোও কমি যায়।
অ সেইটো হয় বাৰু দেই মানে সেইটো অলপ চাই চিতি কৰিব লাগে আৰু।
টো মানে কিছুমান কিছুমান থাকে এনে টেক্সবোৰ কাটে ন টেক্স বোৰ কাটোতে মানে যিমান প্ৰফিট হৈছে তাৰ পৰা আধা টেক্স কাটোতে যায়গৈ ত' সেইবোৰ মানে একদম ভালকে চাই চিন্তি কৰিব এইটো এটা ডিচএডভানটেজ এটা হৈ গৈছে।
সেইটোতো মানে যিমান পইচা আছে তিমানে টেক্স কাতিব আৰু সেইটোতো একো কৰিব নোৱাৰি ন।
অ' সেইটোতো হয়, দিয়া একো নাই দিয়া হ'ব দিয়া মই ৰাখিছো দিয়া।
অ' হ'ব দিয়া ঠিক আছে।
অ'।